আৰু
হেল্ল'হেল্ল'
পাঠ পানী খোৱা হ'ল নি?
ভাতে এই খাই বৈ আহিছ ছো আজি হয়।
সিয়ে ৰান্ধে নে?
ইয়াতে লাঙি পাতিছিলে মাছ, দালি, তাৰাপা অমিতা ফুলৰ ভাজি, আলু ভাজি, সেয়াই কিহেৰে খালে?
অ' মই মাংস অকমান আনিলো ব্ৰইলা।
অঁহ অঁহ ল'ৰা শুলে নেকি?
ল'ৰা শুবলৈ গৈছে।
অঁ। অঁহ আমি এ আহিছো আও খাই বৈ আজৰি হৈ। পোৱাটো শুলে নে? সেয়া শুবলৈ ধৰিছে আও শুব আও এতিয়া। ৰাতি আমনি নকৰে। উৎপাত কৰি সেয়া সটো লয় সিটো লয়, বৰষুণ দি এতিয়া দিয়া নাই বতৰ বেয়া। মাছ ধেৰ ওলাইছে আৰু লাঙি পাতিছে।
অহ কি বল
দীঘল। দীঘল দীঘল লাঙি পাতিছে তাৰপৰা আকৌ। লাগিব মা অ'। লাগিব।
আপুতো ওলাই আছে পে অহ এতিয়া বৈ বনাওঁ।
কেহে সেয়া
ঘৰত বাকী ভালেই নহয় বাকী ঘৰখনৰ কথা হয়
ঘৰত ভাল অহ তাকে কবালে গৈছিলে নেকি ভাত লাগি আছে মায়ে
অ'। আজি সাত তাৰিক
পাল।
কবাত ফুৰিবলৈ যোৱা এই হৈছেনি। উভ যানে অ'। বন্ধ মাহত। যাম। দুদিনমান পাছত যাম তিয়া যাব ক অনাই নহয়। জুলাইতহে বন্ধ পৰিব আউ। অ', সেই তেতিয়াই যাম।
অ। অ, পৰি-পৰিয়ালে যাবনে?
পৰিয়ালে যাব চাগে।
জেগটোক ক'ত হেৰি কৰিছে? কি সিদ্ধান্ত?
জেগা এ চিলিংপ ফালে যাম বুলি কৈছে। ঠাণ্ডা হেনো তাত, তালে যাব।
অ' কোন কোন যাব?
বা লোৱা যাব। তাৰপা আকৌ মানুহজনো ঠেঙ দাঙি আছ যাম বুলি। যাব। মই আকৌ সিফেলা যোৱা ইমান হেৰি নাই আাগতে আমাৰ
মা ঘৰৰ মানুহবোৰ গ যোৱাৰ কাৰণে যাবলৈ ওলাইছো।
অ' আমাৰ সেয়ে নিম বুলি কৈছে আৰু, বা হাতে লগ ধৰি। হেনো ক'ত যাব পাৰিম। আৰু। যোৱা কে ঘৰত ভাল নহয়?
এভাগত গ'লেও পইচা খৰচ হ'ব নহয়, ফ্ৰিতে কোনেও নিনিয়ে নহয় নিব জনো? টিকেটো বা কিবাহে কাটি দিব, খোৱা, বোৱা এইবোৰ কোনোবাই, কোনোবাই দিব নি, সেইবোৰ?
নিদিয়ে, নিজে খাব লাগিব বাহঁতে নিব লগতে যাম বুলি কলি যে, আমি যাম আকৌ।
মই আগৰ গেংটক গৈঁছো গেংটকত